হেল্ল' হেল্ল' হেল্' শুনিছ হেল্ল' হেল্ল' হেল্ল'
অ শুনিছো
কি কৰিছ
এ এনেই আছো তই কি কৰি আছ
ময়ো এনে আছো ভাত খালি?
নাই মা বনাইহে আছে
কিহে বনাইছে
ব্ৰইলাৰ মাংস আনিছিলে দেউতাই আজি তাকে বজাৰত গৈছিলে সন্ধিয়া বজাৰ আছিল যে আজি বজাইছে বজাবছো
অ অ আজি শনিবাৰ বজাৰ আছিল ন উ উম এই শনিবাৰ বজাৰখন আগতে ভাল আছিলে এতিয়া মানে ইমান মানুহ হয় ন অশান্তি লাগে গৰমত এক- কে মানে কি লব- বি মানে মানে জাগাই নাথাকে গম পাইছ নে স্কুটিখন চলাই যাবও জাগা নাথাকে
আগে তাকে সৰুতে মানে একদম বহুত ডাঙৰ এক্দম জানো বজাৰ তাকে যাব কাৰণে বহুত মানে
ভাল লাগে অ তাকেৰে মানে
পপাৰ লগৰ চাইেলিছ পিছত সেইয়াত বজা‌কৰিব কাৰণে পুৰা যাও শনিবাৰ
আৰু মই কি কওঁ আকৌ গম পাইছ নাই মই মানে হেৰি কৰো এই কি স্কুল মানে হেৰি হয় ন শনিবাৰ দিনা‌ মানে সোনকালে ছুটী হয় বাৰটা নে এটা বজতে ছুটি হয় তাৰ পিছত মই কি কওঁ লেজাতে কি কওঁ হেৰি কৰওঁ প্ৰধান মাষ্টক কৈ পিনে আহোঁ আজ মোৰ গাটো বেয়া লাগিছে মই নহ ঘৰত যাওঁ দিয়ক বুলি পিনে তাৰপিছত কয় আৰু যোৱা যোৱা তাৰপিছত কি হ'ল এদিন গৈ পিনেতো সেনেকৈ বজাৰত গ'লোঁ মাৰ লগত হয় মাৰ লগত বজা কৰিব যাও তাৰপিছত কি হ'ল হেৰি প্ৰধান আছে যে টো দেখা পালে তাৰ পিছত তাৰ পিছত শনিবাৰ দিনাখন মই আকৌ গৈ এলো হা
আকৌ ফাগি মাৰিছ অ অ বজাই দিলে কোবন
একদম কুপন দি দিছে যে মোৰ ইমান লাজ পাইছো নহ মানে সদি পাইছো কিন্তু মে সিতাখন মানে পিটনটো পাই গৈছো আৰু
হু
বেয়া যমনি উ
উম
হেল্ল' ইমান গৰম হৈছে তনো তাত গৰম হৈছে নে নাই
এ বহুত গৰম কতোৰ একে জেগা একেই কথা ক'ত গৰম নহব তথাপিও এইেইদিন বাৰ অলপ বৰষুণৰণ আছে ভালে লাগিছে হেল্ল আৰু দিন আছে তেনে গৰম দিবৰ কাৰণে হয় এইকেইদিনতে যি কুৱল পৰিছে আৰু আছেই
এবাৰ কি জোন পৰিলে ন জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰলৈকেতো গৰম পৰিবই পুৰা
উম তামাম
তামাম পৰিব তাকে দেতলি এতিয়া অকমানতটো ভাল হা হা
কামাখ্যালৈকে
অ কামাখ্যালৈ যাম ৰ মানে হেৰি কৰিম কি বুলি কয় অ এইটো নহয় এইটো এই অম্বুবাচী হৈছে নহয় এতিয়া কামাখ্যাত ত অম্বুবাচী গৈছনে আজিলৈকে
এ গৈয়ে পোৱা নাই মই বহুত মানুহ হয় চাগে ন
বহুত মানুহ হয় মানে গোটেই হেৰিৰ পৰা আহে বিশ বিশ্বব্ৰহ্মাড বুলি নকওঁ গোটেই মানে আমাৰ হেৰি ভাৰতবৰ্ষৰ যিমান খিনি সাধু সন্তত হওঁক মানে সঁচা বাবাজি মিছা বাবাজি চব মানে আহি পিনে তাত গোট খাই ভয় লাগে এইখিনি টাইমত যাব গম - পাইছনে মই গৈছিলো মই টু থাও আ মই দুহেজাৰ চৌব্বিশ চনত গৈছিলোঁ চৌব্বিশ চনত যাওঁতে তাৰপিছত হেৰি হৈছে পুৰা একদম টপ জাপ কৰি থাকে কিছু মানে এইখিনি সময়তে ন তোৰ কিবা কিছুমানে যদি কালা যাদু কয় সেয়া কৰিব কিছুমানে যদি মানে বলি বিধান কৰে সেয়া কৰিব মানে এইখিনি সময়ত মানে যোৱাটো অকমান ভালো হয় পবিত্ৰ হয় কিন্তু মানে অলপু ভয়ো লাগে যাব- বলে গম পাইছ তাৰপিছত কি কৈছে মই গৈছিলো নহয় টুৱেণ্টি ফ'ৰত তাৰপিছত যাওঁতে একদম পুৰা মানে হেৰি হয় মানুহবিলাক ধ্যানত থাকে ন গৈ পিনে একদম এনাৰ্জিটো মানে ফিল হৈ যায় মানে
অ
ভয় লাগি যায় মানে অকণমান গা চা হিৰ হিৰাই যায় মানে। ইমান মানে হেৰি হয় ডাঙৰ হয় মানে একদম বস্তুবিলাক কাৰণ চব মানুহে থাকে ন গোটেই সোপাই ভাল বেয়া
এইটো অম্বুবাচী টো এন মানে কি কিহৰ ওপৰত হেৰি শিৱৰ ওপতে নকৰে জানো অম্বুবাচী
এই নহয় কামাখ্যা কাখ্যাম মা কামাখ্যাটো হেৰি হয় ন সতীৰ যোন- টো মানে হেৰি কি কয় সতিী যেতিয়া জুই লাগি গৈছিলে ত' তেতিয়া মানে জুই লাগোতে কি হৈ গৈছিলে হেৰিয়ে কি বুলি কয় এ বি শিৱই যেতিয়া মানে গো। ঘূৰি ফুৰিছিলে। বিশ্ব ব্ৰহ্মাণ্ডু এনেকে পাগলৰ নিচিনা হৈ পিনে তাৰ পিছত সেনেকে থাকি। নহ'ব ন। গোটেই মানে হেৰিটো বেয়া হৈ যাবগৈ কি বুলি কয় হেৰিটো হাঁ বিশ্বব্ৰহ্মাণ্ডৰ হেৰিটো। ত বিষ্ণুৱে পাই পিনে কি কৰিলে বিষ্ণুৱে পাই পিনে। সুদৰ্শন চক্ৰদি কাটিলে কিমান। কুকুৰাত পাহৰি লো আও। তাৰপিছত সে কটাৰ পিছত কি হ'ল যোনটো মানে হেৰি অংশটো তেওঁৰ মানে কি ক'ম প্ৰাইভেট অংশ। মানে আমাৰ হেৰি। পৰি নীলাচলৰ হেৰিত পৰিলে। পাহাৰত পৰিলে তাৰ পিছত সেইটো পৰা কামেখ্যা হয়, মানে এইয়াত কয় যে মা মানে সেৰি হয়। বুলি আৰু মাহেকীয়াা হয় বুলি। কয় আৰু।
অহ।
অ কামাখ্যা মাৰ মানে মাহেকে সেইকাৰণে মানে দুৱাৰখন তিন দিনৰ কাৰণে বন্ধ কৰি দিয়ে।
অ এতিয়া বুজি পাইছো মানে হেৰি মানে এতিয়া খাট লগা হৈ থকা নাই জানো এতিয়া হয় ন। অ সেইটো কাৰণে অম্বুবচী। চিযোহৈ চাগে ন।
অ সেইটোয়ে মানে সেইটোয়ে কয় ন মাটি চোৱা লাগে। মানে হয়নে নহয় পৃথিৱীখন চোৱা লাগে। ত মা মানে মাহেকীয়া হয় যে ত সেই। টো কাৰণেতো চোৱা লাগে। হয়নে নহয়। মা মানে মাতৃ নহয় জানো সেইটয়ে। তাৰ পিছত। সেইকাৰণে আমাৰ গোটেই মানুহখিনিয়ে মানে তিদিন মানে আমাৰ যেনেকে ছোৱালী মাহেকীয়া। তেয়া হ'লে যেনে মান মান তেনেকে মানি। দে আৰু মাটিত মানে হেৰি নকৰে নাখান্দে মানে।
এতিয়া তই গৈ পাইছ মানে এ তই সেইটো হেৰি জানিছ। বাৰু মই এতিয়া দেখা নাই যে কেনেকুৱা বা কেনেকুৱা হয় বাু অম্বুবাচী মেলাটোত। কেনেকুৱা ধৰণৰ বাবা আহে বা।
কেনেকে জান তই একদম মেইন গেটৰ মানে যোনখন মানে একে মেইন ৰাস্তাৰ গেটৰ তলৰ পৰা মানে ওপৰলে খোজকাঢি যাব লাগিব বহুত মানুহ হয় ন।
হ বহুত মে ডগৰ লাগিছে ন ওপৰলৈকে গলে।
অ এনে তই যদি বেলেগ দিনত যাৱও ধৰি লওক। তই গাড়ী পাবি ওপৰলে গাড়ী পাবি ধুনীয়াকে মন্দিৰৰ সন্মুখলৈ তই গাড়ী পাবি। নাই চবে খোজ কঢ়ি যায়। সেইটো এইটো কষ্ট হয় ন এতিয়া এতিয়া গৰম হয় তাতে আৰু ৰ'দ হয় মানে মানুহৰ পৰা কষ্ট হয়। কিন্তু কিছুমান মানুহ থাকে ন এই ইয়াত ডাঙৰ ডাঙৰ মানে বিজনেচ মেন বিলাকে বা যাৰ ধেৰ পইচা আছে সিহঁতে মানে ভ হেৰি আৰু যেনেকে অমৰনাথ যা ত্ৰা হয় ন। হা হা ত' মানে মানুহে মানে হে ৰাত ৰাস্তাত পানী দিব, জুচ দিব, নহ'লে কিবা খানা দিব। মানে গোটেই বোৰ মানুহ খালী পেটত থাকে ন। এ বহুত ভিৰ ওলাব নোৱাৰি।
খানা পিনা খিনি চাগে চব কমিতি মানুহে চাগে দিয়ে ন।
এই নহয় কমি তি মানুহে নিদিয়ে মানে। এই কমিটি মানুহৰ বা সেইখিনি গোটেই সোপাতো গুৱাহাটী প্ৰশাসনৰ সেইবিলাক চব হেৰি থাকিব ন পুলিচ বিলাক হওঁক যি হওঁক চব মানে নিয়মবিলাক সিহঁতে যি ৰোল ৰেগুলেশ্যন ওলাব নিয়ম কানুন বিলাক যে এইফালেদি যাব ফলে দি মানে যোনটো ভিৰ টো মানে কনট্ৰ'ল কৰিবলৈ। কি হয় এইবিলাক যে বিজনেচ মেন বিলাক মাৰোৱাৰী বিলাক হ হ বহুত ডাঙৰ ডাঙৰ বিজনেচ বেংগলী, বিহাৰী সেই এইবিলাক মানে এই যোনবিলাক দৰ্শনাৰ্থী থাকে ন সিহঁতক মানে এনেকে ষ্ট'পেজ যে আমাৰ যেনেকে বলেব'ম হয় যে।
অ' বলে ব'ম।
খিচিৰি দিয়ে বা কিবা জুচ দিব, পানী দিয়ে যে মানুহক যে সেনেকে দান দিয়ে যে ন' সেনেকে দি দিয়ে। ভালে লাগে বহুত ধুনীয়া লাগে মানে। তই গ'লে একদম মানে মন চন ভাল লাগি যাব। বহুত ধুনীয়া জাগা মানে জোগাটোতো ধুনীয়া হয় ন। সেইটো কয় ন নীলাচলৰ শিলটো যে সেইটো মানে শিৱ মানে শিৱ শিৱ বাবা বুলিয়ে কয় আৰু
উম।
উম যাবি ওলাবি যাম দে ভাল লাগে গৈ।
এতিয়া আমাৰ যোৱাটো কেতিয়া হ'ব?
যোৱা টো হ'ব ৰহ।
মোৰ বাৰু এতিয়া জুলাই পোন্ধৰ তাৰিখ বাৰ তাৰিখ তাৰলৈকে মোৰ এক্জামে আছে।
অ' তই এ পি এছ চি দিবি নেকি?
নহয় হেৰি হে এইটো একে এক্জামটো।
অ'। অ'অ'বুজিছো অ একো নাই তই এক্জামটো দি ল। তাৰপিছত বাকীখিনি বাৰু আমি চাই লম। অ' সেইটো একজাম চেকজাম দি ল। তাৰপিছত ভালকে যাব পাৰিম অ' ভালকে তেতিয়া শান্তি মনে যাব পাৰিম হা কি কলি
হম
কি কলি নুশুনিলো
কামাখ্যা ভগণি বো দেখাও নাই একেবাৰে দৰ্শনো কৰি আহ পাৰিম এবাৰো দেখাও নাই
গৰ্ভ গৰ্ভগৃহটোত যোৱা মানে চোৱাকে যোৱা মানুহ কিন্তু সেইটো হ'লে একদম ৰাতি বাৰটা বজাৰ পৰা লাইন পাতিব লাগে
হয় নী
বহুত মানুহ হয় ন
আমি নহলে গলেগে কেইটা বজাত যাব লাগিব সেনেকে চুন গলেগে চুন ধেই মানুহচুন লাইন ধৰিব লাগিবচুন
উম বহুত আকৌ সেইটোতো কৈছ সেইটো টিকেট কাটিব লাগে ভি আই পি বুলি কয় হা সেইটো পাঁচশ টকা নে কিমান লয় সেইটো টিকেট কাটিব কাৰণে তোৰ মানে এ বাৰটা বজাৰ পৰা লাইন হব লাগিব তই সেইটো ভাব সেইটো টিকেতে তই গৈ পিনে তই যদি বাৰটা বজাৰ পৰা হয় দুৱাৰ খোলে কেইটা বজাত নাজানো পাহৰি মই এক মই বেছিকৈ নাজানো মানে ত' সেইটো টিকেট লৈ পিনে আকৌ তই লাইনত থাকিব লাগিব
উম
অখন কএ বোলে তাৰ পিছতহে তই পাবিগৈ দৰ্শন কৰিব মানে সেইটো সেইটো টিকেট কাটিলেও বহুত তেই দৰ্শন কৰিব নাপায়হে
উম
মানে বহুত মানে হেৰি হয় আৰু এ মানে চিনাকি টিনাকি থাকিলে ভাল আও এই যোন ডাঙৰ ডাঙৰ মানুহ
ভি আই পি হবা উম ভি আই পি নহয় সাতনো লাইন ধৰিবাই লাগিব
সিহঁতে পোন্ধৰশ টকীয়া কিমানশ টকীয়া টিকেট কাটিলে হয় তাৰ পিছত আৰু সিহতৰতো ধুনীয়াকে দৰ্শন হৈ যায় আমাৰ মিডিল ক্লাছ মানুহ বিলাকেনো ক'ত পাৰিব আৰু কৰিবলে ইমান পোন্ধৰশ টকা টিকেট কাটিব হয় পাঁচশ টকালৈকে যেন তেন কাটে আৰু
এনে টিকেট কিমান হ'ব লাইনত
এ টিকেট পাঁচশ টকা যদি নৰ্মেল এ নৰ্মেল কে তই যদি এনে নৰ্মেল কে সেৱা কৰিব যা নৰ্মেল কে বাহিৰৰ পৰা যদি চা তেতিয়া একো পইচা নালাগে
অ অ যদি মানে ভিতৰলৈকে দৰ্শন কৰিব যায় তেতিয়া পাঁচশকে
উম ভিতৰলৈকে তহ তেতিয়া পাঁচশকে টিকেট কাটিব লাগিব সেয়া নিজৰ চাকৰি তাকৰি হোৱাৰ পিছত পাই আও কত আমি বাপেৰ হঁতৰ পইচাত পাৰিম ন যাবলৈ যদি ভগৱানে বিচাৰে আৰু আমি সেনেকে যোৱাটো সেইটো কৰিব লাগিব ভগৱানক তাকে কৈ আছো দিয়ক আৰু চাকৰি এটা লও কি ক আজিকালি চাকৰি কৰি নহ'লে চব মিছা হেল্ল'
উ বাকী
হব দিয়া মই ৰাখোঁ হা উম ৰাখো দে ৰাখো সুদে